হেল্ল' হয় আহ কি কৰিছে আপুনি?
মই এনেই।
হয়।
ভাবি আছোঁ যে আৰ্জেণ্টিনা জিকিবনে ফ্ৰান্স জিকিব নে কোনে জিকিব।
হয় নেকি, অ হয় নেকি? অ
হ ক খা আপুনি কি ভাবি আছে কোন জিকিব?
মইতো আৰ্জেণ্টিনাৰ চাপৰ্টাৰ হয় বাৰু।
অহ হ হ মাই গদ আৰ্জেণ্টিনা চাপৰ্টাৰ। ডেঞ্জাৰ জন। আপুনি কি ক'ব বিচাৰে যোনবিলাক পেনাল- ইচ লাগিব লাগিছিল লাগা নাই সেইটোৰ বিষয়ে।
আহ সেইটোৰ বিষয়ে আহ এতিয়া- পেনাল্টিটো নহল বাৰু সেইটো পাছত গ'লটো দিলেগে সেইটো কাৰণে ভাল লাগিলগে আৰু।
কিন্তু আপোনাৰ লাগে দেই যে পেনাল্টি খাব লাগিছিলে।
পেনাল্টিটো খাব অ সেইটো পেনাল্টিটো- লাগে বাৰু কিন্তু ভালকে যদি চাই-
সেইটো এতিয়া অকমান কনট্ৰভাৰ্চিয়েল হয় এতিয়া। কি বুলি কব আৰু এতিয়া মই চা। পৰ্টাৰ যেতিয়া মই অবিয়েচলি আৰ্জেণ্টিনাই ছাপৰ্ট কৰিম। আপুনি ইজিপ আছিলে নেকি?
নাই নাই নাই নাই নাই মই আৰ্জেণ্টিনা চাপৰ্টাৰে হয়।
হয় হয় অ বাকী আমাৰ আমাৰ-
হয়।
অকে অকে তেনেকুৱা পাৰটিকুলাৰ একো টিম নাই ন।
হিম- নাই মই। চাওঁ স্পেইন, ফ্ৰান্স, আৰ্জেণ্টিনা। কোনোবা এখন জিকিলে ভাল পাওঁ আৰু।
অ আপুনি সেই দৈনন্দিন।
যদি নৰৱে যদি ইংলেণ্ডক হেৰাই তেয়া মই অলপমান সুখিত হ'ম মানে। নৰৱে ফাইনেলত যোৱাটো বা ছেমি ফাইনেলত যোৱাটো মই বিচাৰো।
আমি আমি সেইটো বিষয়টো লৈ অলপ কথা পাতো নেকি।
কোনটো বিষয়।
কোনটো বিষয় মানে ধৰক এইটো। উম উম।
ভ্ৰমণ।
আ।
অ ভ্ৰমণ কৰিব ইউ এছ এ ফিফা চাব।
অহ।
হ ভমণ কৰিব ইউ এছ লৈ।
বিশ্ব ৱৰ্ল্ড কাপ চাবৰ কাৰণে।
নহয় নহয় আপুনি নাই হে হে। ন হ।
অকে।
ৰামণন্ত। ইয়েছে উহ ম নাই টু থাউজেণ্ড থাৰ্টি ফৰত সে আমাৰ ইণ্ডিয়া খেলিলে তেতিয়াই চামগে আৰু।
তেতিয়া আক বুঢ়া হৈ যাম।
অ একো নাই বুঢ়া হয় চামগে আৰু।
ককালত ধৰি ধৰি যাব লাগিব ষ্টেডিয়ামলৈ।
আপোনাৰ ইন্টাৰেষ্টটো থাকিলে আপুনি বুঢ়া হলেও আপোনাৰ।
অ গদ। প্ৰেমৰ তেতিয়ালৈকে ইমান পইচা যাতে মই টিকেট লব পাৰো আৰু চাব যাব পাৰো।
না আমি পইচাটো এনেকে কৰি ইনকামটো কৰি ল'ব লাগিব।
অ সঁচা হা হা। কিতো নকবি আৰু ইয়াৰে পইচাৰে উম হু।
অ উম বাকী ভাত খালে নে আপুনি।
ভাত নাই খোৱা আপুনি খালে?
মই খালো বাৰু দেই। কিবা বনাই আছে, আজি -
বনাই আছে।
মাছ আছিল আৰু মাংস অলপ আছিল।
অঔ আও কিহেদি বনালে মাছ?
অ আহ মাছটো ঔটেঙা ঢেকীয়া।
অঁ নাইচ নাইচ ঔটেঙাত ঢেঁকীয়াও দিব পাৰি একেলগে মিক্স কৰি।
হয় হয় আৰে গানেই আছে ঔটেঙা ঢেকীয়া পুথি মাছৰ জোল।
অ হ হ হ বা অকে অকে গুড গুড আৰু মাংসটো কিহৰ মাংস আছিল?
মাংস আছিলে ব্ৰইলাৰ, উমহ।
চি!
সেটো ডাই, ব্ৰইলাৰ নাখায় নেকি?
ব্ৰইলাৰ কিবা খোৱা বস্তু হ'ল নেকি?
নাই নাই, নাই ব্ৰইলাৰটো ইন্জেকচন নিদিয়ে দানা দিয়ে।
ব্ৰইলাৰত ইঞ্জেকশ্যন নিদিয়ে ব্ৰইলাৰ গোটেই ইঞ্জেকশ্যনে। তাহাঁতৰ বিজল বিজল পাইনে আপুনি ব্ৰইলাৰ খালে?
আহ তেনেকুৱাতো ইমানতো কিবা কৰি খোৱা নাই কিন্তু এনে ঠিক ঠাক। ঠিক ঠাক লাগে আৰু কাৰণ মোৰ নিজৰ গাহৰি ফাৰ্ম আছেতো ত' মানে ঘৰত গাহৰিটো মানে না নাখাওঁ মানে।
অ' মৰমতে নেকি?
মৰমত বুলি নহয় কাৰণ আহ এটা ছেফটি মেজৰ থাকে সেইটো কনচাৰ্ণ আৰু অহ চেফটিৰ
ৱেইট ৱেইট ৱেইট ৱেইট চ' তুমি কৈ আছা যে তুমি নিজে নোখোৱা তুমি যি প্ৰডিউচ কৰা। কাৰণ চেফ্টি কন্টচান।
নহয় নহয় মানে, এই ইহঁতক ইহঁতক মই বচাব লাগিব নহয় এতিয়া। নহলে মোৰ পইচাটো পানীত যাব। তেতিয়া সিহঁতক মই প্ৰ প্ৰডাকচন প্ৰডাকচন প্ৰডাকশ্যন মই উলিয়াব পাৰিম।
অ তুমিনো, তুমিনো কিয় খাবা তোমাৰ বস্তু হয়নে নহয়? কম দামী বস্তু খাবা তাতকে।
নাই নাই খাওঁ, মই খাওঁ এতিয়া মানে মেইন কথাটো হ'ল এতিয়া মোৰো অকমান ফাৰ্মটো ডাঙৰ।
যদি মানে এ এ। এটা এটা কিবা আছে একদম তোমাৰ আহ গাহৰিৰে এটা বেমাৰ এটা আছে কিবা এফ্ৰিকান সোয়ান ফ্লু, নাই নাই এফ্ৰিকান সাইন ফ্লু এটা বে তেনেকুৱা এটা বেমাৰ আছে, ত' কয় আৰু যে এটা যদি গাহৰি পোহে মানে গাহৰি মাংস ঘৰত মানে বেছি বেছিকে বি খাব নালাগে মানে ত' সেইৰো গাহৰি গাহৰি ইহঁতৰ কাৰণে ভাল নহয় মানে ঠিক আছে, ত'
চুপাৰষ্টিচন সেটা মানে বৰ।
নহয় নহয় চুপাৰ ষ্টেচন নহয় কাৰণ
মানে তোমালোকে বেছিকে খালে তোমালোকৰ হৈ যাব পাৰে সেইটো
নহয় নহয় নহয়। নহয় নহয় এতিয়া মই গাহৰিটো খালো মইতো বজাৰৰ পৰা আনিলো হয় নে নহয় মাৰ্কেটৰ পৰা আনিলো সেই গাহৰিটো বা কিমান ভাল বা কিমান বেয়া সেই বস্তুটো আমি নাজানো হয় নে নহয় ত' সেই গাহৰি মাংসত টো খাই পিনি বা তাৰে হাত-চাত ধুলো বা কাঁহি বা কিবা ধুলো বা আমি কাৰণ আমিতো দেনা দিওঁ ন ত সেই পানীটো লাগি বা সেই গাহৰি সেই গাহৰি অ বা বেমাৰটো হু হু মানে তোমাৰ সেইটো স্প্ৰেড হব পাৰে ত' সেইটো কাৰণে মানে গাহ বিয়পিব পাৰে হয় হয় একজেক্টলি, ত' সেইটো কাৰণে মানে তোমাৰ এই গাহৰি যোনকেইটা কিবা আৰু ভেটেনেৰী মানুহবোৰে মানে এ কয় যে মানে অকমান, এ কিবা কৰি খালে ভাল আৰু মানে।
তোমালোকৰ গাহৰি বিলাক মানে যেতিয়া বয়সৰ হৈ হৈ যায়, তেতিয়া তোমালোকে নাকাটা ন যোনে কাটে তাহাঁতক দি দিয়া।
হয় হয় আমি তেনেকে দিওঁ। তাৰপিছত এ আমাৰ ব্ৰিডিং ফাৰ্মো আছে পোৱালি পোৱালি পোৱালিও হ হোৱাত তেওঁ ওলাই দিওঁ।
অহ, শুনানা পোৱালি কিমান দাম লয় এটাত?
পোৱালি এটা তোমাৰ ফাইপ থাওজেন তোমাৰ সেইটো ভেৰাইটি চা এ ভেৰাইটিজ লৈ পিনে হয় আৰু তোমাৰ কিছুমান তোমাৰ জাতিটো লৈ পিনি হয়। আ লোকেল টো অলপ কমতি হ'ব তোমাৰ তেনেকুৱাই ইকচোন
ইয়াতে ইণ্ডিয়াত পিংক কালাৰৰ গাহৰি পায়নে?
অ আছে আ তোমাৰ।
অ। উম।
অহ। অ আমাৰ টপিকটো তেনেকুৱাহে হ'লগে আৰু নহয় জানো
আ হা হা দেইলি দেইলি।
অ, অ বাকী কি কৰি আছিলা এনে?
মই এনে নে, কালি এটা ইণ্টাৰভিউ আছে। ত সেইটোৰ কাৰণে চাই আছিলোঁ।
কি ইণ্টাৰভিউ আছে?
উমহ, মানে হেৰী টিচাৰৰ। মই একোৱে নাজানো ৰে। মানে ঘৰত এক্সপেক্ট কৰি আছে যে মই পাম কিন্তু মই জানো মই নাপাওঁ। এনে দিখাৱা প্ৰাইভেট স্কুলৰ নাপাওঁ মই জানো এনে আৰু। চাই আছোঁ আৰু। তোমাৰ ইয়াতে এই স্কুলখনৰ নাম। কি এইখন অ কিবা হেৰী ৰবা। কামাখ্যা কিবা চামথিং কামাখ্যা নহয় নহয় নহয়। অঁ হয় হয় মালি গাঁৱত। এত এতেই কিবা প্ৰাইভেট স্কুল হয় নতুনকে খো নতুন খোলা নাই। মানে হ'ল কিন্তু ভালকে চলি থকা নাই চাগে স্কুলখন। হে হে।
উম। হোমহ হোমহ হোমহ।
ষ্টিল মই নাপাওঁ মই জানো কাৰণ যোনটো ছাবজেক্ট লৈছোঁ মই সেইটো নোৱাৰোঁৱেই একো।
তোমাৰ তোমাৰ কি ছাবজেক্ট আছিলে বোলে? তুমি কমাৰ্চ?
মই কমাৰ্চৰ। আৰু কমাৰ্চৰ ছাবজেক্ট মই লোৱা নাই। ত' মই নাজানো মই কি কৰিম ত' মই এনে এনেই গৈ আছোঁ আৰু, হে হে।
হোমহ হোমহ হো, কমেডি আছা দেই তুমি।
মোৰ এতিয়া মই কমেডি নহয়। মোৰ কথাবিলাক এনেকুৱায়ে।
আতচ্ছা। উম, তোমাৰ মাতটো ক'তবা চিনাকি চিনাকি নিচিনা লাগি আছে কেলে জানো নাজানো আৰু।
কাৰণ তুমি মোৰ লগত কালি কথা পাতিছা সেইকাৰণে।
নাই সেইটোতো হয় নহয় মই মানে আগতে তোমাৰ সেই। চাগে তোমাৰ নিচিনা আৰু বেলে আজিকালি ছোৱালীবোৰ তোমালোকৰ নিচিনাই কথা কয় নেকি সেইটো কাৰণে সেইটো কাৰণে তেনেকুৱা লাগিছে নেকি নেজানো মানে। চিমিলাৰ দিছে আৰু চব চেম এনেকে।
তোমাৰ থাৰ্টি ইয়াৰ্চ হৈছে ন থাৰ্টি টু নে থাৰ্টি হৈছে ন কিবা তোমাৰ?
মোৰ থাৰ্টি টু।
অ তুমিটো বহুত বয়সৰ হয় মোতকে মই তোমাৰ লগত মই কেতিয়াও কথা পতা নাই। কাৰণ মই জেনেৰেলি মোৰ এইজ ৰবা অলপ ওচৰ পজৰৰ এইযোৰ ল'ৰাৰ লগত কথা পাতোঁ', হো-হো-হো, ই', ইমান আপৰ লগি যোৱা নাই হি়ঃ-হিঃ',
অহ',
সেইটো কাৰণে আই ডনট থিংক তাতে কিবা চান্স আছে',
অ', নাজানোঁ মোৰহে তেনেকুৱা লাগিছে চাগে দেই',
তুমি- তুমি- তুমি- তুমি, জেন জী নহয় তুমি মেলেনিয়াল হয় মই জেন জী হয়',
আৰে, হা-অঅ', কিন্তু মনটো মোৰ জেন জী, মোৰ মেন', ত মনটো, জেন জীয়ে হয় বে',
হে', দিল হে হিন্দুস্তানী যেনেকে দিল হে জেন জী নেকি?
দিল হে না‌ দিল হে জেন জীৰ হা',
বাট আই এম মোৰ ইনক্লাইণ্ড টোৱাৰ্ডছ', আই লাভ মেলেনিয়াৰছ, একচুৱেলি মই নিজকে জেন জী যেন মই ফিল নকৰোঁ',
হম', হুম',
মোৰ তেনেকুৱা নালাগে কাৰণ মই বহুত বেছি মডাৰ্ণো নহয় মানে',
অ', সকলো বস্তু তোমাৰ জেন জী'ৰ তোমাৰ ধৰা কিছুমান বস্তু তোমাৰ মিলেনিয়াৰ', ভাল লাগিব পাৰে কিছুমান তোমাৰ সেই', আকৌ নাইনটিজৰো ভাল লাগিব পাৰে এইটিচৰ কিছুমান বস্তু তুমি তেনেকে এটা', কৰে ন', যোনটো ভাল লাগে তোমাৰ গোটেইখিনি তুমি জেন জী জন্ম হলা বু', বোলে, সেইখিনি বস্তু তোমাৰ গ, গাত থাকিব তেনেকে হোৱা নাই ন', এতিয়া মই বোলে অ', মিলেনিয়াৰ হলেও বোলে জেন জী'ৰ কিছুমান কাম ভাল লাগে',
হা',
তোমাৰ লগত? তোমাৰ লগত এইটো মোৰ চাৰি নম্বৰ গ'ল নেকি?
হি়ঃ-হিঃ', নহয়, তিনি নম্বৰ', তিনি নম্বৰ, এটা ৱেষ্ট গৈছিল, এটা ৱেষ্ট গৈছিল ', তাৰ পিছত একবাৰ ভালকে আমি গাহৰি ফাৰ্মৰ কথা পাতিলোঁ তাৰপিছত এইটো তিনি নম্বৰ', ত', আৰু, আৰু এটা আছে',
এতিয়া আমাৰ, আমাৰ কথাটো এতিয়া সেইটোত', কিবা হ'বনে, প্ৰডাক্টিভ কিবা হ'বনে আমি যে যিটো পাতিলোঁ',
গাহৰি?
নহয়', নহয়', ইয়াৰ পৰা আমি কিবা আমাৰ কিবা বেনিফিটছ আহিবনে?
এ সেইটোতো মই নাজানোঁ, কিবা মই চোন পইচাই পোৱা নাই একো',
মই দুই টকা এটা পাই থৈছোঁ, জানানে ইমান কেইটা হ'ল',
অ', নাই-নাই, আহিব -আহিব',
তোমাৰ সোমাইছে?
মোৰ, মোৰ সোমোৱা নাই মানে দেখাইছে মোৰ থাৰ্টি ফৰ্টি এনেকুৱা দেখাইছে মোৰ',
হে', মোৰ একোৱ দেখুৱা নাই বেই',
কিন্তু আমাৰ চিন্তা', আমাৰ এইটো, আমাৰ দুটাই এইটো ফোন কলটো কিন্তু এইটো ৰিজেক্ট মাৰিব পুৰা চিৱৰ',
অ', - অ', নাই- নাই, আমি অলপমান খোৱা বোৱাৰ কথাই পাতো দে',
অ', নাই, এইটো ফোনটো কাটিব হৈছেই এতিয়া',
এনেও হৈছে, এক এইবাৰ মই কৰিম কিন্তু',
উম', মোৰতো ৱেষ্ট মাৰি দিলা তুমি, কি?
এই, ৱেষ্ট নহয় এনেও, এনেকে',